কি কৰিছা?
এই, আছোঁ ৰ'বা এনে। ‌ তুমি?
মাইয়ো এনে আছোঁ।
অ'! ক'ত আছা ঘৰতে?
ঘৰতে, ঘৰতে। কিবা খোৱা হ'ল?
নাই খোৱা আৰু। খালোঁ ৰ'বা মই। মায়ে, বনাই থ থৈছিলে। তাকে, উঠিলোঁ আজি, চানদে ট্ৰেনৰ ডিউটি, চিউটি নাই। অলপ দেৰিকে উঠিলোঁ।
উম! ভালে কৰিলা।
মুখ চোখ ধুই, এতিয়া চাহ খালোঁ, ৰুটি খালোঁ, চবজি খালোঁ। উম! তুমি খালা?
মইয়ো খালোঁ। অ'!
কি খালা?
মই চাহ খালোঁ। মানে, চাহ আৰু বিস্কুট।
হয় নেকি?
উম! উম!
উম! উম! বাকী খবৰ পাতি?
বাকী খবৰ খাতি ভালে বাৰু। তোমালোকৰ ঘৰত ভালনে? উম! ভাল, ভাল।
অ'!। অ'! তোমাৰ মাহী ৰ বেবী হৈছে ন'? ল'ৰা। ন' অ'! কেইমাহ হ'ল?
অ'! এতিয়া তিনিমাহ হৈছে কালি।
হয় নেকি? আজিৰ পৰা চাৰি মাহত ভৰি দিছে আৰু।
অ'! অ'! আজিৰ পৰা চাৰি মাহত ভৰি দিছে।
অঁ!
কালি তোমাৰ ষ্টেটাছত ছোৱালী এজনী দেখিছিলোঁ কোন বা?
অ আমাৰ এই দুই নম্বৰ বা জনীৰ সেয়া হয় মাইনা কালি জন্ম পাইছে উম তাই ৰাজস্থানত অ তাৰমানে তাই ৰাজস্থানত বিয়া হৈছে যে তাই সেইজনী বাৰ হয়
হয় অ হেল্দি ন বিবিটো
উম, পুৰা মাকৰ দৰে হৈছে ন? পুৰা চেম মানে মাকৰ দৰে হৈছে আৰু ববিটো
বা নাহে নেকি? বাতো এতিয়া আহিব নোৱাৰে ন বিয়াত।
মোৰ বিয়াতো আহিব নোৱাৰিলোঁ কাল কালি ভিনদক ফোন মাৰিছিলোঁ মই মই সুধিছো মানে আহিব নে নাহে আহিব পাৰিব নে?
নাই তিনিমাহ হ'ব ন তিনি মাহত ইমান লং জাৰ্ণি
উম নাই নাই দুমাহ হ'ব মোৰ বিয়ালে
দুুমাহ? নহয় জুলাই আগষ্ট ছেপ্তেম্বৰ অ তিনিমাহ হ'ব।
তিনিমাহ হ'লেও মানে নোৱাৰে আৰু আহিব
তাকে
উম নোৱাৰে তাকেতো আৰু ভিনদৰ জব আছে ন প্ৰাইভেট জব কৰে ন এনেকে পতককে টি ল'ম বুলি ল'ব নোৱাৰে টি দিলে পাঁচদিন। ছয়দিন সেনেকুৱা মানৰ দিয়ে আমাৰ ঘৰলৈ আহোতে।
মেলি এদিনৰ জাৰ্ণি বেলেগ কথা দেই কিন্তু ইমান ৰাজস্থানৰ পৰা অসম আহিব নোৱাৰে। অফ।
অ সেইটো। তাকে আমাৰ তিনি নম্বৰ বা জনীৰ ল'ৰা। তোক লৈতো তাই আঠ খাত মাহ হৈছিল তেতিয়া তেতিয়া আহিছিল এ নেহাবাৰ বিয়াত।
অ-অ। নেহাবাৰ বিয়াত মই আকৌ চোনোবাক লগ নাপালো।
লগ নাপালা ন তহত। তাই তেতিয়া যাই পোৱা নাছিলে ৰিচেপচনৰত গৈছে আহিছে তাই।
আচ্ছা-আচ্ছা আহিছিলে নেকি মানে মই অহালে চাগে।
অ তেতিয়া তুমি যে তাত গৈছিলা যে ৰিচেপচনত। এতিয়া তাৰমানে আমা। তাই ইহঁতি ঘৰৰ মানুহখিনি যাই পোৱা নাছিলে। সিহঁতে অলপ দেৰিকে গৈছে।
উম-উম মই বাৰু দীপুবাৰ হাজবেণ্ডক লগ। পাইছোঁ।
ভিনদৌক লগ পাই।
অ ভিন্দুক লগ পাইছো কিন্তু মানে হেৰি কি আছিলে অ দিপুবাক লগ। পাই পোৱা নাই।
উম
চোনোবাৰ ভিন্দকো লগ পাইছো মই।
লগ পাইছা নেকি।
তে দুইজন আছি।
নাই চোনোবাৰ ভিনন্দেও দেৰিকে গৈছে।
নাই মোৰ মনত আছে দুজন ভিনন্দৌক লগ পোৱা।
নাই নাই সিও দেৰিকে গৈছিলে সও দেৰিকে গৈছে। চচনোবাৰ ভিনদেউ লগ পোৱা নাই দিয়ক।
জানো।
ডিপুগৰ সেয়াক ভিনদৌকে লগ পাইছা। উম এইবাৰ অ মনো ভিন্দৌ দিপু বাৰ হাজবেণ্ড। মোৰ বিয়াত আকৌ আহিব লাগিব কেইদিনমান আগতে।
মই এ চোনোবাৰ ভিন্দৌক লগ পোৱা নাই নেকি নাই পোৱা। দুটা ভিনদৌকে লগ পোৱা মনত আছে আচ্ছা তালে জানো।
মোৰ বিয়াত আহিবা আকৌ দুদিনমান আগৰ পৰাই। ভিন্দৌৰ আ ভিন্দৌৰ ভৰি ধুৱাব লাগিব ন তুমি।
উম-উম
তোমাক হায়াৰ কৰি থৈছো ভিন্দৰ ভৰি ধুৱাবৰ কাৰণে।
উম উম জানিছো বাৰু নিশ্চয় যাব লাগিব।
অ তুমিয়ে আৰু নাহিলে আকৌ বেয়া পাম আক। অ কাপোৰ কানি হৈছে অলমষ্ট।
অ-অ কি মানে জোৰোণৰ সাঁজটো কিনিলা।
ৰ সজটো কিনিলো সেইটো চিলুৱা তিলোৱা হৈ গ'ল বাকি জুলুমটো গুঠিব আছে আৰু।
অ-অ
চুলুমাটো মই নিজে গুঠো দহি বুলি কয় ন দহি বতাহ কয় কিছুমানে। অ জুলুম বুলি কয় কিছুমানে টোপগোঠা বুলি কয় কয় তেনেকুৱা আৰু মানে চবফালে বেলেগ বেলেগ নাম আছে। ছে অ নাম বিলাক বহুত বেলেগ বেলেগ গাঁৱৰ ফালে টোপগোঠা বুলি কয়।
অ অ আৰু বহুতো বেলেগ বেলেগ নিয়মো আছে মানে কালি মই বা এ জনীৰ লগত কথা পাতোতে শুনিছো। কিবা জলা বতাহ দিছিলে এনেকে কৈছে মানে বেবি হলে
আহ আহ অ আহ আহ জলা জলকীয়া গুঢ়ি আৰু নিমখ
আচ্ছা অকল অকল হেয়াই দিয়ে নেকি।
নহয় এনে বুটছুট খুৱাই
নহয় নহয় জ্বলা পতা মানে কি জলকীয়াটো পিচি মেলি তাতে নিমখ দি দিয়ে
অ হয় চাগে দেই মই পাহৰিলো এই সেয়া নিয়ম যে কৰে যি এ নাম ধৰে যি এমহীয়া আহোজ আহোজৰ নাম
অ
এক মাহত আউজৰ নাম পাতে ন এই নাম নাম ধৰি
জলা বতা আমাৰ ফালে নহয় আমাৰ ফালে তেনেকুৱা তেনেকুৱা নহয় মানে বহুতো নিয়ম আছে দেই মানে বিয়া হোৱাৰ পৰা ধৰি লৈ পেলাই একে বাচ্ছা জন্ম হোৱালৈকে
অ
অসমীয়া সমাজত বহুত নিয়ম আছে যোনখিনি কিছুমান উজনিৰ ফালে চলে কিছুমান নামনিৰ ফালে চলে
তাৰ মানে ঠাই ৱাইজ বেলেগ বেলেগ হৈ যায় নীতি নিয়ম আমাৰ ফালে বেলেগ ভালে হেফালে আমাৰ ফালে আকৌ বাচ্ছা হলে ন দিনত দিনা নিয়ম কৰে সেইটোক নামান বুলি কয়
অ
ল ল ৰাজ ত ন দিনীয়া নিয়ম থাকে মানে ন দিনৰ দিনাখন, উম হেৰি কৰে আৰু নিয়মটো কৰে।
অ অ আমাৰ ফালে আকৌ তেনেকুৱা নিয়ম নাই চাগে দেই। আমাৰ আমাৰটোতো শংকৰ সংঘৰ হয় ন, আমাৰ আহ, বাচ্ছা জন্ম হোৱা চোৱাটো নামানে।
আৰু
অ মানে এনেইতোতো হেৰিকেছিলেতো বামনীয়া মানুহ বিলাকৰ বাচ্ছাৰ জন্ম হলেতেতো চোৱা লাগে ন এমাহ মানৰ কাৰণে, অ গোটেই পৰিয়ালটোৰে চোৱা লাগে হবলা।
অ অ আহোজ লাগে গোটেই পৰিয়ালটোৰ। গোটেই পৰিয়ালটোৱে তাৰমানে সেই আহোজ আৰু
ত কিন্তু আমাৰ ফালে মানে আমাৰ আমাৰ যোনটো ধৰ্ম হয় তাত মানে তেনেকুৱা নিয়ম নাই মানে বাচ্ছা জন্ম হলে চোৱা লগা নিচিনা, আমাৰ মানে বাচ্ছা জন্ম হোৱাৰ অ নাই এমহীয়া এইবিলাক পতাওঁ নিয়ম নাই, মই জনা মতে। অ আমাৰ মানে সেইবিলাক নাপাতে।
উম আমাৰ ইফালে আছে আৰু প্ৰায় দেখিছোৱে আৰু সিহঁতে সৰুৰে পৰা আছো নহয় গুৱাহাটীত।
মণিঅসমৰ ফালে বহুতো নিয়ম আছে, উজনিৰ ফালে অ আছে কিন্তু উজনিৰ খেলৰ নিয়মবিলাক মানে আমি নামানো যে মই ইমান ভালকে নাজানো।
অ তুমি নাজানা হয়তো আছে চাগে কিবা কিবি নিয়ম
অ বহুত নিয়ম আছে মানে, এমহীয়া নিয়ম আছে আকৌ হেৰি কি আছিলে এইযোৰ নাম কৰণৰ নিয়ম বিলাক আছে নহয়, উম মানে আমাৰ প্ৰথমতে জন্ম হোৱা এ বাচ্ছাটো দুদিন মান পিছতে কুস্তি তোৱা হয় ন।
কুস্তি চোৱা অ।
মানে কুস্তিখনত লিখি দিয়ে আকৌ কি কি হ'ব কিবা ৰিষ্ট থাকিলে আকৌ সকাম পাতিব লাগে ন। উম আমাৰ মাহীৰ লৰাটোৰো ৰিস্থ আছিলে এমাহত।
কি আছিলে?
এ তাৰ মানে এ ৰিছ তটো কাটিবৰ কাৰণে মানে এ কুলা মাছ, কুলা বস্তু এনেকে খোৱা ক দিলে ভকতক, সেইখিনি খোৱাৰ পিছতো কিন্তু ৰিস আৰু যে কি জানা সৰু পোৱালিৰ যে সচা নাই বতা নে ৰিস্ক ত বিলাক মোৰ হাততে ভাঙে নেকি, মানে অ গুণ গুণ বুলি যে মই কৈ থাকো কো, অ তাৰো মানে ৰিষ্টটো মোৰ হাততে ভাঙিছে। কেলে মানে, তাৰো কিবা ৰিষ্ট আছিলে মই তাক এনেকে মূৰত তে মানে এনেকে উঠাই লৈ গৈ আছিলো কান্ধত উঠাই, তাৰ পিছত উঠাই লৈ গৈ থাকোতে তাৰে চক কোৰ ওচৰতে মানে, একে ভাগ্য ভাল চকুতো নাই লগ বা চকুৰ ওচৰতে মানে এনেকে কিবা অ গজাল টাইপৰ কিবা এটা লাগিছিলে।
অহ।
মানে ৰিষ্ট থকা পোৱালী বিলাকক ল'বলৈ ভয় লাগে মানে। এতিয়া আমাৰ বেবীৰো এমাহত ৰিষ্ট আছিলে বুলি কৈছে মই যেতিয়া আছিলো তেতিয়া একো নহলে হা এমাহন নহলে কিন্তু মানে ৰিষ্টটোতো ভাঙিবতো লাগিবই ন, সেইকাৰণে যে ম মোৰ তাৰো সেই চকুৰ অকমান এইফালে মোৰ মানে কাণফুলিযোৰ লাগি কৈছিলে ইমান দিনৰ পৰা লৈ আছো কাণফুলিযোৰ আজিলৈকে লগা নাই কিন্- কিন্তু সেইদিনাখনে মানে কাণফুলিযোৰ লাগি একে অকমান চ- কোৰ হেৰি হৈ গৈছিলে। সি চকুটো নুখোলালৈকে মই ইমান ভয় খাইছো নহয়।
উম উম উম।
দিয়াচোন মই তোমাক অলপ দেৰিকে ফোন মাৰি আছো দেই মই অলপ পাছত। ফোন মাৰি আছোঁ।
উম উম